হেল্ল', অহ', - অহ ', কোৱা?
উম,
হেল্ল', নেটৰ্ক প যাব আছো টিভি চাই তুমি? টিভি চাই আছো তুমি।
মই এনেই
অ, উম।
আজি আজিৰ দিনটো কি কৰিলা?
দিনটো বহি থাকিলো অকল অকল চব চাৰে চাৰিটাৰ পৰাই টিউচন কৰিছো আ। তাল চায় তাল। উম আগবেলা বহি থাকিলো।
য়েছ।
আজি ৰাস্তা বহুত ভিৰ বোলে।
ঠিক আছে।
জিবিন গ কাৰণে। প্ৰবন গৱ কাৰে নে কি? হয় নেকি?
অ।
উম।
তাৰ পিছত গোটেইখিনি ভি নেকি?
উম দিয়া চোন। উম হ'ব দিয়া। উম্।
উম্।
ভাত খালানে নাই? উম্।
নাই খোৱা, খামহে।
উম্। ত খাই ল'বা। উম্ উম্।
তুমি খা
অ। নাই মই অথনি চাহ তাহ কিবা কিবি খালো, পেট ভৰি আছে।
উম্। উম।
উম্।
ছিলং ফুৰিব গৈছিলা বোলে?
অ গৈছিলোঁ। তুমি যোৱা যেন? তুমি যোৱা নাছিলা।
উম্ উম্।
হ'ব দিয়া।
হোঁ।
উম্ গৈছিলোঁ, তুমিওঁ গৈছিলা ন। উম্।
উম্।
তাৰ পিছত আৰু উম্
ফিফা ৱৰ্ল্ড কাপ চলি আছে খেল চাইছানে নাই
নাই খেল চেল চোৱা নাই, মই একো।
খেল চাইচানে নাই।
নাই চো
ফিফা ৱৰৰ্ল্ড কাপ চলি চলি আছে।
নাই চোৱা টো কলোৱে দেখোন।
চাব
মোবাইলটো চাই থাকোঁ
টাইম মিলা নাই।
ভাত দিছে নেকি, ভাত খাব হৈছে তোমাৰ।
এতিয়া ফোনটো থ'ম তেতিয়া যাবা।
ঠিক আছে হ'ব।
তোমাৰ তাত কি, কথা এটা শুনা নাপ পাই নেকি।
পাই শুনা।
কোনোবা আছে।
নাই, কোনো নাই।
অঁ।
হ'ব দিয়া।
কা কালি - কালি টিউচন আছে নে নাই।
অঁ, আছে। কালি ক'বাত ফুৰিব যাবা বোলে।
অঁ, তুমিও উলাবা।
মই নাযাওঁ টিউছন আছে।
আৰু এ এজনী আহিছেহে আজিৰ পা।
এ উম। এজনী আ এটা পৰীক্ষা আছে। এটা পৰীক্ষা আছে, এজনী আজিৰ পৰা আহিছেহে।
উম। এঘণ্টা, দেৰিকে আহি প দিলে হ'ল।
এ। দেৰি হলে কিনুৱোৱা হ'ব, এটা সাতটা বজাত।
টাইমটো আমি। দি দিনতে যাম। দিনা, আবেলি নাযাওঁ নহয়।
ক'ত যাবা।
এই দিঘ আৰু।
ক'ত আছে।
দিঘাৰো।
জানো, কিমান দূৰ।
দীঘাৰু ত্ৰি ষ্টেট, বিহুত যে গৈছিলোঁ।
অ তেনে নাযাওঁ দিয়া মই আমাক গছোৱেই যিহেতু। হয়।
উম।
হ'ব মোৰ প্ৰব্লেম নাই দিয়া মই নহয় টিউচন লম পইচা দৰকাৰ নাই এইদিন ক্লাছ ছিক্স ওচৰজনী আহিছেহে। নালাগে আৰু ভাগৰত মন নাযায়।
টিপচ খন পাইজাবা আহি।
হ'ব তোমালোকে যোৱা মোৰ প্ৰব্লেম নাই। প্ৰব্লেম নাই মোৰ নগলো। মোৰ ৰিফ্ৰেণ্ছত এটা হেৰিত লাগে।
ইজনী বেমাৰ ভাল নহয়।
কোনজনি অ ক্লাছ চিক্স জনি চিক্স জনি নে? বেমাৰ হোৱা এ নাই তাইৰ তাইৰ চামাৰ ভেকেচনৰ হমৱৰ্ক শেষ হোৱা নাছিলে মোৰ মতে বাই বুলি ফোন কৰিছে বোলে। মইতো মানা কৰিছিলো নাই কৰিবলৈ।
মই কোৱাই নাই।
তো নিজেই কৈছিলে হয় নে ক মায়ে কলে বায়ে ফোন কৰিছে। তই বোলে। উ'ম।
মায়ে
উ'ম
বাক কই দিবাচোন এ! কচিং চেণ্টাৰটো খোলা ঠাণ্ডা আছে নে নাই এনে।
বাক শুধা সুধি কি খোলে নহয় বাই সুধি কি হব বাই? নকলে ন।
অ 'বাৰ কোনোবা বেলেগ কোনোবা চিনাকি আছে নেকি য'ত বাই কৰিব আছে।
হা দে বেলেগ কথা কোৱা।
উ'ম হ'ব দিয়া বেলেগ কথা কওঁ। চবেই ভাত খালেই নেকি। তুমি যাবা ৰ'বা। ভাত খালেই চুনে। তুমি চব খালে নে নাই। চব খালা নে নাই?
হেল্ল।
কি কৰি আছা বাহিৰত?
উ'ম তু তুমি খা খালা।
হা?
তুমি খালা। অ' তে দিবা তেন্তে। ই বাহিৰত কি কৰি ফুৰিছা?
এনেই আছো।
কিবা বুতলা নিছিনা আৱাজ শুনিছো কিবা এন। খোজকাঢ়ি ফুৰিছা। হা?
তেগ বিজা।
অ' দৌৰিবতো নোযোৱায়ে।
উম,
নিজে দৌৰিব যাবা লগ কিয় লাগে। নিজে দৌৰিব যা লগ কিয় লাগে।
উম, দে যাম।
পৃথিৱীত অকলে আহিছা যাব লাগিব অকলে ত' চব অকলে বুলিব।
থোৱা যাম।
আগে চিৰিকিখনতে দৈ ফুব লাগিলে চৰিকিখনতে ৰাত। তি গদুলি কোনো দেখা নাপায়।
উম,
মোক তো মায়ে চিৰিকিখনতে ওপৰপা কৈ থাকিব দিছে। মোক তো মায়ে চিৰিকিখনতে ওপ তৰ কৰি থাকিব দিছে। সকত হৈ যাম মানুহে এতিয়া মোক পগলা বুলি ভাবিব। মই এতিয়া উপৰ তল কৰি থাকিলে। উম, তোমাৰক চিৰিকিখনতে ওপটৰ কৰি থাকিব দিছে। কিয় নাভাবে কি ভাবিব কচোন মোৰ ওপতৰ কৰিছে এবাৰ নামিছে এবাৰ তৰ কুইছে। সেই বুলি ঘৰত হয়-হয়, পাগল- পাগল হৈ গ'ল নেকি?
মোৰ লগত তুমি
অহ ', আঠটা মানত যাম গলে ৰাতিপুৱা চাৰিটাত নাযাওঁ আৰু।
গল, গলেতো ৰাতি বিপাই যাব তাত আচ
এ সিমান তাই, সিমান সে নাচাও বোলে আঠটামানোতো যাব পাৰি দিয়া।
উম ', আহ। এ দেৰিকে হব নেকি তোৰ? ওলাব।
হুম।
মানুহ উঠিব ৰদ
বাইকত যাম।
দুল ব ন
চাওচোন তুমি পাচ টাত উঠিবাচোন কেইদিনমান তোমাক চাই পেলাই
তাৰপিছত আৰু অহ ', আৰু আঠ তাত, আঠটাতো যদি যাওঁ বাইক খোজ কাঢ়িব মনত য মষ্ট ৰ'দ ওলাব ফিল ফিল্ডত এক তা মাৰিব
উম উ
আঠটাত গলে আহোতে ঘূৰি আহোতে দচটা বাজিব। উ
অ ঠিক আছে, সাতটা।
সাতটা, দি
সাতটা মানতে যা পাৰি।
তাতকে দেৰি হলে?
উম পা ক নহয়।
লাভ নাই।
তুমি পাছত আগে কেইদিনমান যাবাচোন। তুমি কেইদিনমান পাঁচটাত যাবাচোন।
অ তই মায়ে মাতি আছে। অ অ গৈ আছো ৰ'ব, বাহিৰত আছে, বাহিৰত আছে, বাহিৰত আছে। বাহিৰত আছে। অ মই নাখাওঁ আমাৰ ম, কি গৈছে বা মা যোৱালৈ হৈ যাব।
উম!
হৈ গলে মোৰ টো কৰিবা।
উ
উ মইত যাব শুমে এতিয়া,
উ বে,
নাখাওঁ অ পাগল জুৰ নিদিবা খাব মন নাই। নাই এনেকে বহুত দিনতটো ৰুমতে সোমাই সোমাই পেটলা চাবাচোন বেমাৰ জ্বলি লাগিব চবতকে বেছি, উু কি নাই চেষ্টা কৰ। মেণ্টেলটো যাব, উ এনেকেই হ'ব দিয়া কম দিয়াচব উম! তুমি যোৱাৰ ভিতৰত সোমাই আহা মই থওঁ আৰু কন থম আৰু এতিয়া। সোমাই আহা, তেওঁ
হাত,
ফোনটো থওঁ মই থও মই